অ লাগিলেয শুনিছো মই ৰ হেৰি হৈ আছে নেকি ধৰিবই পৰা নাই ৰিং হৈছে নে নাই?
অ নাই নাই মাজতে ৰিং হয় তাৰপিছ কৌ উঠাওঁতে অকণ কষ্ট হয় দেখোন ৰিচিভ নহয়।
তাকেতো কেতিয়াবা হয় তেনেকুৱা কেতিয়াবা নহয়। এ মই মানে কাইছিলো তোমাৰাহেই তেওঁৰ ঘৰৰ কথা।। মানে উম ঘৰত দিনতো গাঁও ঘৰত মানুহে এজন এজন কাম কৰা মানুহ ৰাখিছে। আছিল ন এই ধৰা হেৰি কাৰে খেতি বাজতি সেইকাৰণে আগৰ দিনতো আৰু খেতি বাতি ক'তনো আৰু বেলেগ এনেকুৱা আছে?
উম।
খেতি বাতিৰ কাৰণে আমাৰ ঘৰতো মানে গাঁও ঘৰত এজনক ৰাখি লৈছিলে মানে তেওঁ ককায়েক আছিলে ককায়েকৰ পিছত তেওঁ আছিলে তেওঁৰ পিছত তেওঁৰ ভায়েক আছে তেনেকুৱা মানে আৰু
আহ আহ আহ গোটেই পৰিয়ালটো তাৰমানে আৰু ধৰা
তেনেকে এজন এজনকে আৰু মানে সেই ভাল ৰাতিপুৱা ৰাতিপুৱা যোৱা কান দে কি চ যে ককাৰ লগত এইবিলাক ককায়ো চাব নোৱাৰে তেতিয়া তেওঁলোকেই চায়। আৰু ককা মানে মই সৰু থাকো হৰোতে ডেকাইচে বাৰু দেই অ গতিকে সেই দেউতাহঁত অফিচত থকা সময়খিনিত তেওঁ তেওঁ হাল চাল বাবলৈ যায় সেই তেনেকুৱা আৰু মানে এক্সট্ৰা ৰুম আছে বাৰণ্টাাতে